খৰাম
অ কোৱা
কত আছা
এ এনেই আছো আৰু
হয় নেকি?
উম
কিয় মনচন মাৰি আছে যে কিবা হ'ল নেকি?
এ কি কবা আৰু এ আমাৰ কুকুৰটো মৰি থাকিলে। সেইটোৱে মন চন ভাল নহয় ঘৰচ খোৱা এ আজি দুপৰীয়া
অ হ কথাটো খবৰটো শুনি বেয়া লাগিলে
সেইয়াই আৰু
পোৱালিটো বৰ মৰম লগা আছিল দেই ন,
উম সেইটোৱে।
কি কাৰণত তেনেকুৱা হৈছে মানে কি কাৰণত ঢুকাইছে?
এ বয়সো হৈছিলে আৰু বয়সো হৈছিল আৰু কিবা বেমাৰ হৈছিল। দেখাইছো ড্ক্তৰক তেওঁ ভাল নহলে বুইছা তাক এ তেনেকেই মই থাকি
আইও বেয়াও লাগিছে তাৰমানে পোৱালিটো বয়স হব পাৰে কিন্তু দেখিলে মানে পোৱালি পোৱালিয়ে লাগে
উম সেইটোয়ে চবে মৰমও কৰিছিল আজি চবেই ঘৰত দুখতে আছে মাহতে ভাতেই খোৱা নাই
চ এতিয়া ঘৰৰত যেতিয়া এতিয়া কুকুৰ হব পাৰে কিন্তু এটা ঘৰৰ মানে এটা ফেমিলিৰ মেম্বাৰৰ নিচিনা এটা পৰিয়ালৰ হৈ যায় দিয়াচোন
অ হেইটোৱে
সেইটো কাৰণে সেইকাৰণে মানে খাব মন চন কৰা নাই চাগে ভাত আৰু দুখ
উম এ কি কবা
তুমিও ভাত চাত খোৱা নাই নেকি‌‌?
নাই খোৱাও খাবলৈ মন চন যোৱা নাই
খোৱা খোৱা উপায় নাই আৰু এতিয়া মৰা বস্তুটো যোনটো হ'ব টো ঢুকাবই আৰু এতিয়া উপায় নাই সেইবিলাক বনাইছে যেতিয়া আৰু ন, তেনেকুৱাই
উপায় নাই গম পাইছো কিন্তু তেওঁ মনতটো বেয়া লাগে দিয়া ইমান বছৰে আমাৰ লগত
এ লাগিবই লাগিবই কেনেকে বেয়া নালাগিব দিয়াচোন তোমাৰ এটা নিজৰ এটা পৰিয়ালৰ নিচিনা নিচিনা হৈ যায় এটা পৰিয়ালৰ অংশই দিয়াচোন
অ সেইটোৱে কি কবা আৰু স তাকে মাহতো বেয়া যে মাহোতো বেয়া লাগি আছে তাকে ভাবিছো আৰু দুদিনমানৰ পিছত পিছত বেলেগ এটা কুকুৰ আনো নেকি?
অ আনি দিয়া আনি দিয়া নহলে চোৱা মই সেইটোয়ে ক'ম বুলি ভাবিছিলো মানে কি হয় মাহ দেউতা মন চন মাৰি আছে ন
মানে কি হয় জানা মানে মন চনটো বেয়া লাগি থাকে মানে, খালি খালি লাগি থাকে বুজিছে সি এনিটাইম মানে মই আহিলে কৰিলে কলেজৰ পৰা আহিলো গাইয়ে চায়ে আছে উঠি যায় ন মানে খালি খালি লাগি থাকে বুজিছা
সেইটো হয় বাৰু তোমাৰ জাৰ্মান চাফাৰ আছিল ন
অ জামান চেপাৰ আছিল
উম এই বেয়া লাগে দিয়াচোন
উম সেইটো লেবাডগ এটা আনিম বুলি ভাবো নেকি উম
আনিব পাৰা কিন্তু সেইটো জাতিও বেয়া নহয় কিন্তু দেই তোমাৰ ফেমিলিৰ লগত চব মিলি থাকে ন তোমাৰ পৰিয়ালৰ মানুহৰ লগত চবৰে লগত এতিয়া মিলি জুলিকে থাকিব মানে ন তেতিয়া তোমাৰ ধৰা এটা মৰম লগা মুখখন দেখিলেও মানে তোমালোকৰ চাগে ঘৰৰ মানুহ ধ অলপতো অলপ মানে ধৰা এতিয়া চোৱা যিটো বস্তু হ'বলগীয়া আছে সেইটোতো হ'বয়ে সেইটো আনিলে তোমাৰ অলপ মান ধৰা মৰম তাকো কৰিব সেইটো বেছি মানে তোমাৰ অলপ সেইটো বস্তু পাহৰিব আৰু দুখটো তেতিয়া আনি চোৱা নহলে যদি পাৰা বচ
এইটোৱে আনো নেকি
উ ক'ৰ পৰা আনিবা
তাকে মোৰ তেনেকে চিনাকি নাই বুজিছা কত পাম চাগে
তোমাৰ মোৰ এজন মানে চিনাকী মানুহ এজন আছে
অ
তোমাৰ ধৰা হেৰি এইটো কি কয় প্ৰস্তুত মানে মোৰ লগৰে আৰু
অ
তুমি তেওঁৰ পৰা আনিব পাৰা কিন্তু দেই।
কিমান মান পৰিব আনিলে।
তোমাৰ হেৰি নপৰিব মানে তোমাৰ বেছি নপৰিবা চাগে চৌধ্য হাজাৰ মানৰ ভিতৰত। তোমা পোন্ধৰ হাজাৰ মান মেইৰিলানিবা মানে তোমাৰ মানে ধৰা মতা আনিবানে মাইকী আনিবা। পোৱালিটো
মতা আনিম মতা।
মতা আনিলে তোমাৰ ওঠৰ ঊনৈশ হেজাৰ পৰিব।
অ তাকে
এই যে ইউটিউবত মানে তোমাৰ ইউ তুব হওঁক বা ফেচবুকৰ এনেকে বা ইনষ্টাগাম এনেকে ভিডিঅ চিডিঅ দি থাকে তুমি পু তুৰ ৰহমান বুলি কয় চিনি পোৱা?
অ মই তেনেকে নাপাও দেই চিনি।
দেখিলে চিনি পাবা চাগে অকনমান ক্ষিণকে অলপ ওখকে।
অ অ হয় চাগে দেই দেখিছো চাগে মই নামটো নাজানিব
অ ছাৰ ইয়াৰ গাড়ী এখন আছে। আ এ স্কপিঅ এচ ইলেভেন এখন আছে মাহিন্দ্ৰাৰ।
অ অ অ চিনি পাইছোঁ।
এই কুকুৰৰ যে তোমাৰ ভাল ভাল ভিডিঅ' কিছুমান যে এডিট কৰি কৰি প'ষ্ট কৰি থাকে যে।
অ অ মাকেও কয় যে এতিয়া
মাকেও বেপাৰ কৰে তাতে পিতেকে মাক পিতেকে দুইটাই মিলি কৰে প্ৰস্তুত ৰহমান বুলি কয়।
অ অ গম পাইছো দিয়া।
মাককো চিনি পাবা কাশ্মীৰী লালমিৰ্জা মাক।
আহ
সেয়াই পাবা চোন। হেল্ল'
অহ কোৱা পাও পাও।
উ ল'ব পাৰাতো বেছি এনেকে ধৰা ইমানো দাম নপৰেগৈ। বিশ হাজাৰ মানৰ ভিতৰত তুমি পাই যাবা বুইছা।
বিশ হাজাৰ ভিতৰত ন।
উম
অকণ কম নহ'ব নেকি?
হা হা
অলপ কম হোৱা হয় ভাল লাগিল হয়।
অ চোৱা এতিয়া মই অলপ কথা পাতি পেলাই চাম তুমি যদি চিঞৰ মানে তোমাৰ ধৰা মোক তুমি মানে এশ শতাংশ যদি তুমি মোক কোৱা যে মই ল'মেই তেতিয়া মানে মই এতিয়া কথাটো পাতি পেলাই তেওঁক ক'ম আৰু ধৰা তোমাৰ এজন ব্যক্তি আছে তেওঁ ল'ম বুলি কৈছে মোৰ লগ গৰে হয় মানে তেওঁ এতিয়া কলে তেতিয়া সিহঁতেৰ ভাবিব অ মোৰ লগৰ যেতিয়া হেৰি লবই। ত মানে মই যাক যাক মিলাই দিছো আজিলৈকে সিহঁতে মানে লয়েই ত সেইকাৰণে তমি মোক কোৱা যদি লোৱা মই কথাটো পাতি দিম তেতিয়া তুমি ষোল্ল মানৰ ভিতৰতো পাই যাব লাগে। মানে
অ তুমি কিবা এটা মিলাই কৰি মোক হেৰি কৰি দিয়া আৰু।
হ'ব মই মিলাই দিম সিমান দাদা তুমি মানে ধৰা এইবিলাকত ইমান চিন্তা কৰিব নালাগে।
উম কিন্তু আনিবলৈও বেয়া লাগে বুজিছা। মানে আকৌ যদি কিবা এটা হৈ যায় সেইবিলাক ভাবি কৰিলেও বেয়াই লাগে বুজিছা।
হা হা
আকৌ যদি এইয়াৰো তেনেকোৱা হয় পিছলৈ গৈ বেয়া লাগে অও এইবিলাক।
এ সেইটোতো হয়ে এতিয়া চোৱা জীৱ যেতিয়া এতিয়া জন্ম হৈছে এতিয়া মৃত্যু আছে দেই তুমি সেইটোতে ধৰা তোমাৰ একেবাৰে চব মানে দি দিলে নহ'ব দুখতো লাগিব এতিয়া এতিয়া তোমাৰ এতিয়া ধৰা মানুহ এজন তোমাৰ নিজৰ মানুহ মানুহ এজন ঢুকালে যেনেুৱা দুখ লাগে বা এনেকে পৰিয়ালৰ ধৰা কুকুৰ এটা ঢ়োকালেও তোমাৰ তেনেকুৱাই দুখ লাগিব। কিন্তু হ'ল বুলি তোমাৰ জীৱন টো ৰখি নাযায়, জীৱনতো মানে গতিহিল আৰু তেনেকে চলিয়ে থাকিব মানুহ ঢুকাওক নুঢুকাওক। সেইবিলাক চলিয়ে থাকিব। তোমাৰ কাৰণে সময় ৰ'ব নেকি কোৱাচোন? সময় কেতিয়াও থমকি নৰয়, সময় চলিবই সেইকাৰণে সময়ৰ লগতে মিলি জুলি কাম চাম কৰি পেলাই চলিব লাগিব আৰু তেনেকে উপায় নাই আৰু দিয়া একো নাই এইবিলাক। লগত মানে পঢ়িলেও অকণ দুখ লাগে আৰু এতিয়া মইনো কি কম মোৰ নিজৰ হওতে মোৰ এনে তেনেকা দুখ লাগিছিলে মইয়ো তেনেকে দুদিন ভাত খাব পৰা নাই।
অ।
একো নাই মিলাই মিলি চোৱা। কি হয় কি নাই পোৱালিটো ল'লে মোক খবৰ দিবা মই তেতিয়া সে তেওঁৰ লগত কথা পাতিবলে
পোৱালিটো ল পোৱালিটো লোৱাতটো এনেও ল'মেই মানে লা লাগিবই এটা মানে বুইছা, নহ'লে নহব।
সেইটো হয় তোমাৰ সেইটো মৰমটো তুমি মানে ধৰা পাহৰিব পৰা নাই নতুন ব্ৰইলাৰ ল'লে মানে তা অলপ অ খেলি কৰি অকমান মানে এইটো পাহৰিবা বুজিছা?
এইটো কাৰনে এটা লব লাগিবই বুইছা। সেইটো কাৰণে এটা লব লাগিবই।
অ সেইটোৱে, একো নাই কিবা এটা চোৱা চাই কৰি তুমি মানে ধৰা ভাল হেৰি পালে ধৰা তুমি লৈ ল'বা আৰু ন? তেতিয়া হেৰি সেইটো মানে তুমি লেবৰাটকে ল'বা ন চিয়ৰ?
অ লেব্ৰা টোকো লম। বগাটো চাবা দেই বগাটো বগাটো চাবা ব
অ বগাতে চাম দিয়া মই কথা চথা পাতি দিম।
অহ। লেবাৰডগটো ভাল হয় ন? ইমানতো চোকা চোকা নহয় লেবাৰডগটো চোকা নহয়তো ন?
নহয় নহয় নহয়।
আহ। মানে আমাৰ জাম চেপাততো অলপ চোকা আছিল যে সেইটো কাৰণে কৈছো।
অ নহয় নহয় এইটো নৰ্মেলি থাকে।
অ সেইটোয়ে লেবাৰতডকতোকে আনো বুলি ভাবিছো।
অ পাৰা পাৰা লব পাৰাটো সেইটোও তুমি লব পাৰা। একো আপত্তি নাই মানে ধৰা তোমাৰ তেনেকে একো আপতি নাই জাষ্ট মই কথাটো কৈছো মানে কাৰণ চবৰে মানে ধৰা বেলেগ বেলেগ মনোভাৱ থাকে কে ন?
আহ।
সেইটো কাৰণে কলো আৰু।
উ তাকে উম বুজিছো। তুমি অকণ দামটো কম বেচ কৰি ঠিক কৰি দিবা আৰু বুজিছা?
দিয়া দিয়া মই কৰি দিম। বাকী তোমাৰ এতিয়া ইন্টাৰণশ্বিপ কেনেকুৱা চলি আছে?
ইন্টাৰণশ্বিপ ঠিকেই চলি আছে বুইছা।
তুমি কিমান তাৰিখৰ পৰা ইণ্টাৰশিপ কৰি আছা? আৰু কোন কলেজত আছিলা?
মই দৰং কলেজ দৰং কলেজ উম।
অ ঠিকে আছে কিহৰ বিষয়ত কৰি আছা? এনেই ধৰা তাৰ পিছত
ইণ্টাৰ্ণশ্বিপ মই চচিয়েল ৱৰ্কত কৰি আছো এডুপুৰ ফাউডেশ্যনৰ পৰা।
অ এইটো মানে তোমাৰ এন জি অ' নিচিনা নেকি বাৰু?
এন জি অ' নহয় মানে এইটো এটা চাৰ্ভে হয় মানে গৈ পেলাই এতিয়া মল চল ৰিটলৰ দুই ৰিটেইলচ তেল এই বি তেল দোকান বিলাক অ মেডিকেল মেডিকেল ফাৰ্মাচী ইয়াতকৈ গ'লে মানে এখন চাৰ্ভে ফম মানে হেৰি কৰিব লগা হয় তাকে চাৰ্ভে কৰোগৈ এমপ্লয় মানে কোনোবা চাকৰি কৰিব মানে খালী আছে নেকি কিমান জনে তাত কাম কৰে কিমান দৰমহা তাৰপিছত তাৰমানে এতিয়া মানে বিক্ৰীৰ বাবে কিছিল তাৰমানে অ যুজ কৰিব যোগ্য হৈ আছে মানে কি বিক্ৰী কৰিব কাৰণে কি কৰিব লাগিব সেইবিলাক আৰু সেইবিলাক সুধি পুচি ধৰ লাষ্টত মানে কেনেকুৱা ধৰণৰ মানে কৰ্মচাৰী ললে কেনেকুৱা ধৰণৰ কৰ্মচাৰী লব হেৰি তাৰমানে শিকা নে নিশিকা নে মানে নতুনকৈ কিবা হ'লেই হ'ল নে আৰু কি তাৰমানে কি পঢ়া থাকিলে তাৰমানে কৰ্মচাৰী লব সেইবিলাকেও বতে আৰু লাষ্টত তাৰমানে যত আমি যাওঁ তাত চাইন টো মাৰি পেলাই তাম তো মাৰীদিলেই হ'ল আও
অ অ মানে তোমাৰ এইটো যোনটো মানে ধৰা ইণ্টাৰ্ণশ্বিপৰ তোমাৰ শেষ কৰিছা যোনটো মানে ইন্টানৰ্শিপ যোনখন এ ধৰা চাৰটিফিকট হক মানে সেইবিলাকতো তেনেকুৱাতে চিগনে বিচাৰ লাগে ন
অ লাগে লাগে
তোমালোকৰ যোন চুপাৰ ভাইজাৰ হওক বা তেনেকা মানে মানুহৰ তোমাৰ চহী লাগে
চুপাৰ ভাইজাৰ নহয় মানে এইচ আৰ নহলে মেনেজাৰ মানে চহিটো হলে বেছি ভাল আৰু
অ অ অ মানে তুমি যাৰ আণ্ডাৰত ধৰা কৰি আছা সেইটো কৈছো মই মানে মই চুপাৰ ভাইজাৰ বুলি এজন ধৰা কোড ধৰি লৈছো আৰু এজন
অ সেটো অ
ঠিকেই আছে হ'ব এইবিলাক
এইটোও কষ্ট আছে জানা এই দিনতটো ৰ'দত ঘূৰি ফুৰিব লাগে এইবিলাক দামত এইবিলাকো কষ্ট আছে
অ হয় হয় হয় কাৰণ তোমাৰ এই বেছি বেছি মানে ধৰা বিশেষকে জ গৰমৰ কাৰণে অলপ বেছি কষ্ট
অ গৰম বা গৰমৰ মানুহ থাকিব নোৱাৰিছে বুজিছা
উম এইডাল গৰমত আৰু এতিয়া খালি আজি বৰষুণতো দিয়াৰ পৰা অকমান ঠাণ্ডা পেলাই নেকি আকৌ সেয়াই ঠাণ্ডা কি পেলাই ৰাতিপুৱা সেই একে হ'বগৈ
অ সেইটোৱে
পিঠা বৰষুণ দিলে এতিয়া অলপ সময় তাৰপিছত আকৌ ৰাতিপুৱা গৈ আকৌ ৰ'দ দিব চাবা চ উম মোৰ কথাই হ'ব চব মই যি কৈছো কাৰণ এনেকুৱাই চলি আছে এতিয়া
উম বৰষুণ ৰখিলে আৰু দবা পিতা বৰষুণতো বাদেই দিয়া অকনমান দি পেলাই ছাগলী খিন সেইদোৱা বৰষুণ নিচিনাকৈ দি
অ সেইটোয়ে আমাৰ চান্তনু ভ ভিতৰলৈ গ'ল একে বৰষুণ দিওঁ দে ছাগলীখদা নিচিনাকে
অ হয় নেকি ই বৰষুণ বেয়া পায় ন
উম মানে গাত পৰিলে একেবাৰে গা চা তাৰ একে ৰিম জিমাই যায়
অ গম পাইছো তাৰ মই আগৰ পৰাই যানো এইটো কথা পাওঁতে গা চাহ শিৱৰি যায় বোলে অ অ গম পাইছো আমাৰ চোৰেনো গ